হেল্লো'?
হেল্ল'?
নমস্কাৰ।
অ', নমস্কাৰ। অ', এইখিনিতে বতাহ মাৰি আছে। দিয়ক, এইখিনিতে বহিব পাৰিম। এ, আছোঁ আৰু দিয়ক। হয়-হয় আছোঁ আৰু। এ আছোঁ মানে বিচনাতে বাগৰি আছিলোঁ। কাৰেণ্টটো গুচি গল এতিয়া আহিলৈ পেলাই বাহিৰতে বহি আছোঁ।
হয়-হয় বাহিৰত কিন্তু মহ ধুনীয়া বতাহ দি আছে।
হয়-হয়-হয়।
আপোনালৈ এটা বিশেষ কামৰ বাবেহে ফোন মাৰিলোঁ বুইছে?
অ', কওঁকচোন বাৰু?
আমাৰ মানে কলেজখনত আপোনাক জেষ্ঠ অতিথি হিচাপে আপোনাক নিমন্ত্ৰন জনাইছোঁ।
অ', হয় নেকি?
এইটো আচলতে আপোনাক নিমন্ত্ৰনটো ঘৰতে দিব লাগিছিলে।
হয় বাৰু।
কিন্তু আমি সময় নাই পোৱা বুইছে? আমাৰ মানে কলেজখন যিহেতু ইমান ডাঙৰ
হয়।
তাৰ ওপৰত কি আমি আমাৰ জেষ্ঠ হিচাপে। এজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনক আমি আদৰি-আদৰি।
হয়।
আমি তেখেতৰ ওচৰতে আজি পৰা কমেও সাত দিন ধৰি আহি আছোঁ। তেখেতক লগ পোৱা নাই আমি, তেখেত মানে বহুত ব্যস্ত হৈ আছে।
হয়।
সেইবাবে আমি মানে ব্যস্ত মাজেৰে আমাৰ হৈ আছে নিজা হৈ আছে। সেইহে আপোনাৰ ফোনতে আমি জনাই দিলোঁ। আপোনাক মই ফোনতে ব্যক্তিগতভাৱে জনাই দিছোঁ বাৰু।
হয়। নাই একো নাই বাৰু হ'ব, মই বুজি পাইছোঁ।
হয়, তেওঁত আপুনিতো আমাৰ কলেজৰ লগতটো আপুনি আমাৰ কলেজৰ লগত কিমান ডাঙৰ অতীতৰ পৰা আমাৰ লগত জড়িত হৈ আছিল।
হয়-হয়।
আৰু আপোনাৰ হেৰি, আমাৰ ছাত্ৰসকল আহিব আপোনাৰ ঘৰত।
অ', হয়।
ছাত্ৰসকলে আপোনাৰ নিমন্ত্ৰণ জনাব, তেউ মানে মই আপোনাক ব্যক্তিগতভাৱে কৈ দিছোঁ বাৰু হে?
হয়-হয়, হ'ব-হ'ব।
আপুনিতো কালি ঘৰতে থাকিব ন?
অ', কালি আগবেলা নাথাকিম বাৰু, পিছবেলালৈ হে থাকিম।
ঠিক আছে হ'ব আমাৰ ল'ৰা ছাত্ৰ ছাত্ৰী সকল পিছবেলাই বাৰু আহিব আপোনাক নিমন্ত্ৰণ জনাবলৈ।
অ', হ'ব বাৰু। কাৰণ কালি আগবেলা ধৰক মোৰ স্কুল স্কুল এখনতো যাব লগা আছে।
হয়-হয়।
স্কুল এখনটো মোৰ মানে নিমন্ত্ৰণ কৰিছে আৰু।
হয়-হয়। আপুনি যেনেকৈ নহওঁক যাব কিন্তু দেই বাইদেউ।
বাৰু-বাৰু, নিশ্চয়।
আৰু আপোনাৰ ঘৰৰ সকলোৱে ভালনে?
হয়-হয় ভালে আছে। আপোনাৰ?
এ ভালেই বেয়াৰ মাজত আৰু দিয়ক। সেই মাজতে আকৌ বেমাৰ হৈছিলে।
হয়।
বেমাৰো মাজেৰে চলি আছোঁ আৰু। আৰু মুৰ কলেজৰ আপুনি জানে নহয় কিমান মোৰ বুজা আছে।
হয়।
এতিয়াৰ পৰা আমাৰ প্ৰিন্সিপাল ছাৰ অসুস্থ হৈ আপোনাৰ ঢুকালে।
হয়।
এতিয়া পৰা সকলো মানে আপোনাৰ দায়িত্ব মোৰ ওপৰতে আহি পৰিল।
হয়।
সেয়া মানে ব্যস্ত মাজেৰে আজিকালি চলি আছোঁ আৰু।
হয়-হয়।
পিছে আপোনাৰ লৰাই এতিয়া কোন ক্লাছ?
লৰা এতিয়া মোৰ, ধৰক এটাইতো ল'ৰা সেইটো এতিয়া দিল্লীত পঢ়ি আছে।
হয়। দিল্লীত কি পঢ়ি আছে?
দিল্লীত বি কম কৰি আছে।
অ।
হয়।
মাজতে মই শুনিছিলো কিবা ইউ পি এছ চিহে তেখেতে পৰীক্ষাৰ বাবে যোগাৰ হেৰি কৰি আছিলে।
অ, ঠিকে শুনিছিল বাৰু।
দি দিলে নি?
নাই, নাই, এইবাৰ দিবহে।
হয় নেকি?
হয়, হয়।
এই আমাৰ যে কলেজৰ যে বৰুৱা
হয়।
এই বৰুৱা ল'ৰাও এবাৰ দেলহীতে হেৰি কৰিছিল, ইউ পি এছ চি দিব।
অ, হয় নেকি? একেলগে লগ পোৱা হেতে ভালে আছিলে। দুইটা লগ হ'ল হয়।
অ
হেল্ল'।
আপোনাৰ ল'ৰা দেলহীত কোনখিনি ঠাইত থাকে?
অ দিল্লীত একদম মেইন টাউনতে।
মেইন টাউনত অ। এ বৰুৱা ল'ৰাটোৱে আকৌ আপোনাৰ আগ্ৰা মল ৰোডত থাকে।
অ-অ, তেনেহ'লে বহুত দূৰ।
হয়, দূৰ আছেহে তেও।
হয়-হয়, দূৰ আছে।
মই বৰুৱা পিতেকক মই সৰুৰ পৰাই লগ পাই থকা নহয় জানো। ল'ৰাটো পিছে পঢ়া-শুনাত ভালেই দেই।
অ, হয় নেকি?
হয়, ল'ৰাটোৱে এবাৰ চাকৰিও পাইছিলে পুলিচ বিষয়াত।
হয়।
কিন্তু তেখেতে চাকৰিতো নকৰিলে, বাদ দি দিলে বুইছে।
কিয় নকৰিলে বাৰু?
ল'ৰাটো মানে আপোনাৰ আয়ুক্ত বিষয় হোৱা তেখেতৰ মনোমোহৰ সপোন এটা। বুজিছে? সেই সপোনটো তেখেতে মানে ভাঙিব নাই বিচৰা। মোৰ তেখেতক কলোঁ যে তুমি এনেকুৱা এটা ভুল কাম কৰিব নালাগে, কাৰণ কপালৰ কথা কোনোৱে ক'ব নোৱাৰে।
হয়, হয়।
মানুহক কোন, কেতিয়া, কাৰ, কি অৱস্থা হৈ যায়
হয়।
তাৰপিছত আৰু সি ক'লে মোক যে হাজৰিকা খুৰা যে মৰ যিটো সপোন সেইটো মই পূৰণ কৰিমে আৰু মোক কোনেও এই সপ সপোনত মোক কোনেও বাধা সৃষ্টি কৰিব নোৱাৰে।
হয়।
তাৰপিছত আৰু মোৰো কোনো এক উত্তৰ নাই, বুইছে? তাৰপিছত আৰু মইয়ো ক'লো দিয়া। যদি তোমাৰ মন আছে তে তুমি কৰা আৰু দিয়া। তোমাৰ আৰু সপোনৰ মাজত কোনেও নাহে দিয়া। তাৰপাছত মই তাক ক'লো, কিবা সহায় লাগিলে মোক জনাবা তুমি।
হয়।
আৰু ঠিক আছে, এটা কাম কৰি আপোনাৰ হয়।
এইয়া ন, ষ্টুডেণ্ট কেইটামানে মোক মানে সুধিছিলে আৰু।
হয়-হয়।
ক'লো কলেজখন ভাল, পাৰ্চেণ্টেজৰ কথা ক'লো যে, ইমান পাৰ্চেণ্টেজ হ'লে লাগিব বুলি, নাইনটি ওপৰ লাগিব পাচ পাৰ্চেন্তেছ
হয়।
এহ, তাৰপাছত নাই ষ্টুডেণ্ট কিন্তু ভালেই যেনিবা। পাৰ্চেন্টেজ ভালেই আহিছে। উম, মই আপোনালোকৰ কলেজখনৰ বিষয়ে ক'লোঁ আৰু তাতে এডমিশ্যনটো ল'ব পাৰিব বুলি।
হয়-হয়, ঠিক আছে, আপুনি পঠিয়াই দিবচোন।
অ', কৈছো বাৰু মই।
হয়।
কালি পৰহি মানে যাব চাগে নিশ্চয়, এডমিশ্যনটো লৈ আহিবগৈ।
আমাৰ মানে আপোনাৰ নাইনটি পাৰ্চেন্ট বুলি কথা নাই।
অ', নাইনটি পাৰ্চেন্ট বুলি কৈছো মই। হয়-হয়, নাইণ্টি
আমি মানে কি কৰো হা, আমি মেট্ৰিক পাছ কৰা উত্তীৰ্ণ সকলক
হয়।
আমি আপোনাৰ পোন্ধৰ দিনলৈকে আমি এডমিশ্যন লওঁ, নাইনটি ফাইভ পাৰ্চেন্টেছত।
হয়।
তাৰপিছত আমাৰ পোন্ধৰ দিনৰ ভিতৰত যদি আপোনাৰ, যদি আপোনাৰ এস এ আপোনাৰ ষাঠি সত্তৰটা ষ্টুডেন্ট যদি ছাত্ৰ- ছাত্ৰী হৈ গ'ল
হয়।
তেনেহ'লে আমি নাইনটি পাৰ্চেন্টেজৰ লৈকে আমি আৰু বিছটাৰ আমি ফ্ৰম ফিলাপ কৰিব দিওঁ।
অ', হয় নিকি।
হয়, তাৰ পিছত আমি এইট্টি ফাইভ পাৰ্চেন্টেজলৈকে আমি, ছাত্ৰ ছাত নামভৰ্তি কৰিবলৈ আমি, তেখেতসকলক আমি সুবিধা কৰি দিওঁ, এইটো মানে আমাৰ কলেজৰ অতি নিয়ম এইটো আৰু।
হয়।
বুইছে।
বাকী ঠিকে ঠাকে চলি আছে নহয় কলেজ ন।
হয়- হয়, কলেজ ঠিকে ঠিকে চলি আছে, তেওঁ মানে আমাৰ কলেজখনৰ আগৰ যিটো মানে আপোনাৰ এয়া পৰীক্ষাৰ উত্তীৰ্ণ হোৱাৰ সফলতা যিটো শতাংশ, সেইটো আগত থাকি কমিছে বুইছে।
হয়- হয়, নাই আ টিটছাৰ বোলেও স সলনি হৈছে যে, সেইটো কাৰণেই হৈছে, আজিকালি নতুন- নতুন সোমাইছে।
সেইটোৱে, হয়-হয়। আগৰ আমাৰ আগতে আপোনাৰ হাজৰিকা আছে, বৰুৱা আছ দিলে তাৰপিছত আপোনাৰ দেউৰী আছিলে, দেৱনাথ আছিলে কিমান ধুনীয়া শিক্ষক-শিক্ষয়িত্ৰী।
হয়, হয়।
আগতে আৰু আগৰ শিক শিক্ষকৰ কথাটো বাদেই দিয়ক। আজি-কালি ছাত্ৰ-ছাত্ৰীও মানে পঢ়াত মনোযোগ নিদিয়া হয়।
হয়, হয়। নাই, নাই। এটা কাম এটা কৰক। ষ্টিক কৰক অলপ। আৰু চি চি কেমেৰাটো অলপ বেছিকৈ লগাই দিব। মোবাইলতে বেছিকৈ মানে ধান্দা শুনিছোঁ আও ল-ছালীবোৰৰ।
হয়, হয়। আমাৰ মানে আগতে ছাত্ৰ-ছাত্ৰী, হয় হয়। আমাৰ আগৰ কলেজখন যিটো আছিলে তাৰ আপোনাৰ কমেও আপোনাৰ নাইনটি ছিক্স পাৰ্চেন্টেজ টু নাইনটি চেভেন পাৰ্চেন্টেজলৈ কি আনিছে? কিন্তু আজিৰ তিনি বছৰৰ পৰা আমাৰ কলেজখনে নাইনটি পাৰ্চেন্টেজ, নাইনটি টু পাৰ্চেন্টেজ যেনে তেনে আহে বুইছে।
হয়, হয়।
আগত থাকি তেনেহ'লে পাঁচ শতাংশ হাৰ হৈছে ন।
হয়।
ইমান হাৰ হৈছে দেখিছেনে? আমি টো কষ্ট কৰি আছো বাৰু। আমি কেনেক কে আমাৰ কলেজখন এখন উজ্জ্বল ঠাইত আমি স্থগিত কৰিব পাৰো সেইট চেষ্টাই আমি
নাই, না আৰু ভাল ভাল টিটছাৰ আনা কথা চিন্তা কৰক আপোনালোকে।
হয়, হয়। সেইটোৱে কথা আৰু।
হয়, এতিয়া যিখিনি আছে থাকক। ইয়াতকৈ আৰু মানে ভাল টি চাৰ আনাটো হেৰি কৰক আৰু।
হয়, হয়, হয়। সেইটো আমি ওলাই আছো বাৰু। আমি আমাৰ দেশৰ সকলো ঠাইৰ পৰা আমি আমাৰ শিক্ষক-শিক্ষয়িত্ৰী বিচাৰি আছো।
হয়, মোৰো দুজন আছে চিনাকি বাৰু। দুগৰাকী। পঢ়াত বহুত ভাল।
আমি আচলতে আপোনাৰ যিটো আজি-কালি শিক্ষক-শিক্ষয়িত্ৰী আপোনাৰ চাৰ্টিফিকেটৰ লগতে কৌশল বিদ্যাৰ